হেল্ল'!
কি খবৰ তোমাৰ?
অ' ভালেই। আপোনাৰ?
আছো ময়ো এনে। এতিয়া কি কৰি আছা?
এনেই, এনে ফেশ্বনৰ কথা অলপ ভাবি আছিলোঁ।
অ' ফেশ্বন। এনেই তুমি ফেচ কিমান মানে কেনেকুৱা ধৰণৰ ফেশ্বন তুমি ফ'লো কৰা?
মই ফেশ্বন?
অ'।
মই এনেইতো অল্ড মে এ অল্ড মানি ষ্টাইলৰ আৰু তোমাৰ যেঞ্জিয়ে সেই ফ'লো কৰো। উম
অ' অ' বুজিছোঁ। তুমি মানে অল ষ্টাইলৰটোও মানে ফে আ ফল' কৰা আৰু এতিয়া নতুন যি টো ট্ৰেণ্ডিংত চলি আছে যেঞ্জিটো সেইটোকো তুমি মানে অনুসৰণ কৰা?
অ' অ'।
মইও তোমাৰ দৰেই মানে মইও মানে আ যেঞ্জিৰ যিটো এতিয়া ট্ৰেণ্ডিংত চলি আছে ধৰা তেওঁলোকে যেনেকুৱা ধৰণৰ পোচাক পৰিধান কৰে সেইবোৰ মানে আৰামদায়কো হয় আৰু পিন্ধিও ভাল লাগে আৰু মানে বহু ষ্টাইলিছ যেনো লাগে। সেইকাৰণে মইয়ো মানে যেঞ্জি যিটো ষ্টাইল বা ফেশ্বন মইয়ো মানে তেনেকুৱা ধৰণৰ কাপোৰে মানে পৰিধান কৰি ভাল পাওঁ।
অ' অ' সেই - সেনেকুৱা মইও। আজিকালিৰ তোমাৰ যিটো যেঞ্জি ষ্টাইলটো বহুত গ্ৰোথ হৈ গৈছে। আমাৰ বহুতখিনি আগবাঢ়ি গৈছে আৰু বিশেষকে আমাৰ অসমত। বিশেষকে আমাৰ অসমত যেঞ্জি ষ্টাইলটো বহুত আগবাঢ়িছে।
অ' অ' সেইটো - সেইটোও হয় বাৰু এতিয়া যেঞ্জিৰ যিটো ফেশ্বন আ হক আ যেঞ্জিৰ ক্ৰোচে হওক তোমাৰ বা জুলৰিয়ে হওক বহুত খিনি আগবাঢ়িছে যেঞ্জিৰ যিটো ষ্টাইল হয় সেইটো হয় টো সকলোৱে অল্ড জেনেৰেচনে হওঁক বা সকলোৱে সেইটো আকোৱালি ল'বলে আৰম্ভ ভ কৰিছে। যিহেতু তেওঁলোকৰ যিবোৰ ধৰা ব্ৰেণ্ড আছে বা যি এইবোৰ ধৰা আ কাপোৰৰ, কাপোৰ আছে তোমাৰ টো বহুত মানে আৰামদায়ক হয় আৰু সেইটো মানে সকলো পৰিস্থিতিৰ লগতে সাপ খুৱাই মানে মানুহে অ পিন্ধিব পাৰে ধৰা এতিয়া, কৰ'বাত অ পুজা চাব গ'ল বা। বা মেলা চাবলৈ গ'ল, বা তেনেকুৱা ধৰণৰ ধৰা বন্ধু বৰ্গৰ সৈতে ওলাই গ'ল। সেই সকলোবোৰতে মানে, জেঞ্জিৰ যিটো অ ট্ৰেন চলি আছে বা জেঞ্জিৰ। যেনেকুৱা ধৰণৰ কাপোৰ মানে উৎপাদন কৰিছে ত' তেনেকুৱা ধৰণৰ সেই। কাপোৰ বোৰ মানে পিন্ধি মানে মানুহে সকলোতে ওলাই যাব পাৰে আৰু সেইটো ধৰা। মিলিও যায় সকলো পৰিস্থিতিৰ সৈতে সেইকাৰণে হয়তো এই জেনজিৰ যিটো ফেশ্বনটো বহুত ভাৱে বহুত মানে এ ট্ৰেণ্ডিঙত আছে বুলি মই ভাবো।
ট্ৰেইডিঙো বহুতেই-বহুতেই চলি আছে আজিকালি সৰু-সৰু বাচ্ছাহঁতেও জেঞ্জি ষ্টাইলটো এ ফলো কৰে। জেঞ্জি ষ্টাইলটো বহুত। তাতেই ফ'ল' কৰে সৰু-সৰু বাচ্ছাও পিন্ধিলেও বিশেষকৈ ধুনীয়া লাগে আৰু তোমাৰ ফেশ্বন শ্ব'তটো আজিকালি জেঞ্জি ষ্টাইলটোৱেই ব্যৱহাৰ কৰা হৈছে। আজিকালি চব-চবতেই জেঞ্জি-জেঞ্জি-জেঞ্জিয়েই চলি আছে। আৰু ওলমাৰি ষ্টাইলটোতো তেওঁ ঘূৰাই নাযাও না ওলমান ষ্টাইল ওলমান ষ্টাইল থাকিবই সেইটো। বিশেষকে আমাৰ আহ নাইনটিজৰ ষ্টাইল হয় এইটো। সেইটোতো থাকিবই ন্তোক নতুনকে যিটো ট্ৰেণ্ডিঙত জেঞ্জি চলাটো হৈছে, সেইটো বহুত আগবাঢ়িছে গোট হৈছে।
অ অ এনে তুমি যিটো ক'লা, অল্ড ফেশ্বনৰ যিবোৰ ক্ল'থ হয়। আহ বা কাপোৰ আৰু যি টো ধৰা তোমাৰ জেন-জিৰ নতুন ধৰা কাপোৰবোৰ যিবোৰ ওলাইছে। সেইটোতো জেঞ্জিটো বাৰু চলি আছে বুজি পাইছো কিন্তু তুমি পৰম্পৰাগত ভাৱে যিটো ধৰা চলি আহিছে সেইটো কেতিয়াবা পৰিধান কৰা নাই অকল। তোমাৰ বাবে অকল, আ জেঞ্জিটোৱে মানে তোমাৰ কাৰণে মানে ভাল আৰু।
নাই নাই নাই দুটাই পৰিধান কৰা হয়।
অ অ, আৰু মানে ঘৰত তুমি তেনেকে পৰম্পৰাগত। অ পোচাক পৰিধান কৰা নে যেনে ধৰা অ পৰম্পৰাগত মানে হৈছে যেনেকে ধৰা ধুতি তেনেকুৱা খুুৰ তেনেকুৱা ধৰণৰ কিবা?
তেনেকুৱা ধৰণৰ ইম হাত। আ বেছিকে নাই বা কেতিয়াবা কেতিয়াবা ধৰক অলপ। ক'তবা ওলাই গ'লে নামঘৰ-চামঘৰ ওলাই গ'লে তেতিয়া। এইয়াকে বিশেষকে-বিশেষকে আহ কৰা হয়। আৰু এনে। ক'ব'বা গ'লে অকল যেন যে ধৰক ট্ৰেইনিত যিগা চলি আছে আজিকালিতো বেছিকে বিশেষ তোমাৰ বেগেৰী জীন্চ। অথবা তোমাৰ, বক্সি চাৰ্টবোৰে বেছিকে বিশেষকে চলি আছে আজিকালি ল'ৰা ছোৱালীবোৰ সেইগিল্লা। আৰু বিশেষকে আৰু একো নালাগে কিন্তু আমাৰ নাইনটিজৰ যিটো ষ্টাইল আ। আছিলে সেইটো সেইটো কিন্ত বেলেগ আছিলে কিন্তন্তু এতিয়াও, সেইটো ষ্টাইলটো এতিয়াও চলি আছে এতিয়াও।
উম। আৰু আ তুমি যেনেকে কৰা যে, নাইনটিচৰো চলি আছে মানে আগৰ পৰাই। আৰু মই ভাবো যে পৰম্পৰাগত যিবোৰ পোচাক আছিল তাৰো মানে এটা সুকীয়া। মানে পৰিচয় আছে যেনে ধৰা, এতিয়া আমাৰ অসমৰ মেখেলা-চাদৰযোৰা এটা সুকীয়া পৰিচয় আছে এতিয়া ধৰা আহ সৰস্বতী পূজা হওক। বা তেনেকুৱা ধৰণৰ ধৰা বিয়া হ‌ওক তাতেইটো আমি জেঞ্জিৰ পোছাক পৰিধান কৰিলে নহব তেনেকুৱা ধৰণৰ মানে উৎসৱবোৰৰ কাৰণে মই ভাবো যে মেখেলা-চাদৰ তোৰে হওক পা মেখেলা চাদৰযোৰ বেছি ভাল লাগে যিহেতু অসমীয়া হিচাপে মেখেলা চাদৰযোৰ ভাল লাগে আৰু যদিও শাৰিও পৰিধান কৰে বা ল'ৰাবোৰে ধৰা কোৰ্টা আৰু তেনেকুৱা ধৰণৰ ধুতি যদি পৰিধান কৰে হয়তো মানে সেই পৰিস্থিতিৰ লগত বহুত মানে ধুনীয়া লাগিব বুলি মই ভাবো সেইটোও এটা ফেশ্বন চেস হয় তোমাৰ পৰিস্থিতিৰ লগত কেনেকুৱা ধৰণৰ ধৰা পোচাক পৰিধান কৰিলে ভাল লাগে
পৰিস্থিতি আহ পৰিস্থিতিৰ-পৰিস্থিতিৰ দৰে পোচাক পৰিধান কৰিলে সেইটোকে সেইটোৱেইটো ন এতিয়া আমি যদি সৰস্বতী পূজাত যদি জিন্ছ আৰু চাৰ্ট পিন্ধো সেইটোতো বিশেষকৈ বেয়া লাগিব। আমি যদি তাৰ সেইটো নহ'লে আমাৰ কুৰ্তা নহ'লে অথবা এটা ঢিলা এটা পেন্ অথবা ধুতি যদি পিন্ধি প্ৰৱেশ কৰি যাওঁ তাকে আমাৰ অলপ এটা লুপচ দিব আৰু
অ অ সেইটোৱে সেইটোৱে
ফেশ্বন অকল কৰিলে নহয় ফেশ্বন এটা চেন্ঞ্চ থাকে।
হুম হুম।
টো বুজি ব লাগিব।
মই স সেইটোয়ে কৈ আছিলো যে পৰিস্থিতিৰ লগত মিলাই কিনে কিছুমান ধৰা বিয়। হ তোমাৰ বা সৰস্বতী পূজাই হওক তেনেকুৱা ধৰণৰ অ পৰিস্থিতি বা তেনেকুৱা ধৰণৰ উৎসৱ, পাৰ্বনবোৰত আমি পৰম্পৰাগত যিটো চলি আহিছে আজিলৈকে মেখেলা চ চাদৰ বা তোমাৰ কলৱে লৰাবোৰৰ কাৰণে ধুতি বা অ কুৰ্তি। তেনেকুৱা ধৰণৰ বস্তু বোৰ পিন্ধিলে হয়তো বহুত খিনি তেওঁলোককো ধুনীয়া লাগে আৰু বস্তু তেওঁ মিলি যায় মানে সেই উৎসৱটোৰ লগত মানে মিলি যায়।
আজিকালি আমাৰ অসমৰ মেখেলা চাদৰটো অকল অসমতে নহয়- বাহিৰা জাগাতো আমাৰ মেখেলা চাদৰ তোবহুত মূল্য মূল্যবান বস্তু। আমাৰ কেৰেলা ফালে হওঁক আমাৰ চাউথৰ ফালে হওক চবতে আমাৰ মেখেলা চাদৰ টো চলেই। আমাৰ অসমত আটাইতকৈ। ফেশ্বনৰ যদি ক'ব গ'লে আমাৰ মেখেলা চাদটোৱে। এক নম্বৰত চলি আছে
উম উম তাকে আৰু মোৰো ভাল লাগে মেখেলা চাদৰ এযোৰ পিন্ধি। মানে তেনেকে পূজা পাৰ্বনত যাবলৈ আৰু মানে ফুটিও উঠে ধ দা। চোন ফেশন চেঞ্জ এতিয়া অলপমান বেলেগ ধৰণৰ হৈ যায়। আৰু ফেশ্বনৰ কথা যিহেতু আমি পাতিয়ে আছো মই তোমাক সুধিবও বিছাৰিছিলো দে তোমাৰ মানে ফেশ্বনৰ আইকন কোন হয়?
ফেশন আইকন
হা
ফেশ্বন আইকন বিশেষকৈ ৰাঘৱ জুৱেল আমাৰ তোমাৰ এতিয়া নতুনকৈ বলীউডত উপস্থিত হৈছে, আৰু তাৰ আগতে আমাৰতো নাইন নিজৰ ক'বলৈ কিয় চোন
অ অ ঋতিকেশ্যন। অ ঋতিকেশ্যন ক গ চানক গ্ৰীক গড বুলিও কোৱা হয় বহুত ভাল লাগে তেওঁ তেওঁৰ ফেশ্বন খিনি। ভাল লাগে মইও ভাল পাওঁ কিন্তু মোৰ আহ অ কোৱা।
একদম দেখোঁতেই ধুনীয়া আৰু তোমাৰ সেই তেওঁৰ ফেশ্বনটো বুজাই পোৱা যায় যে কাপোৰবোৰ মোলায়ম আৰু আৰামৰ কাপোৰ কাপ কাপোৰটো পিন্ধিলে একদম টাইট কাপোৰ পিন্ধিলে অলপ গাটো খোজকোজাই থাকে আৰু তোমাৰ যদি আমি যদি ঢিলা কাপোৰ অলপ পিন্ধো। স তেতিয়া আমাৰ অলপ ভালো লাগে আৰু দেখোতেও লুকচ এটা থাকে ঋতিকেশ্যনৰ ছেমে সেনেকুৱা ঋিতিকেশ্যনে ঢিলা ঢিলা কাপোৰ পিন্ধিয়ে ভাল পায়। আৰু আজিকালি চব বলিউডত অথবা আমাৰ অসমীয়া। অসমীয়া ইণ্ডাষ্ট্ৰিতে হওঁক বেছিভাগ এই ট্ৰেণ্ডিঙত চলা কাপোৰবোৰেই পিন্ধি আছে।
হম হম তাকেই আৰু তুমি কি ভাবা যে অসমীয়া যিবোৰ অ। অভিনেতা বা অভিনেত্ৰীয়ে যে আহ নিজৰ। পৰম্পৰাগত পোচাক এৰি বাহিৰৰ যিটো পোচাক মানে আঁকোৱালি ল'ব বিচাৰিছে সেইটো মানে মানে লব লাগে এটা সীমিত পৰিমানৰ লব লাগে তেওঁলোকে যেনেকে নিজকে। মানে পৰিচয় দি আছে ত তুমি কি হবা এইটো ভাল হৈছে নে বেয়া হৈছে।
সেইটো কবলৈ দুটা চিমিলাৰে হয় ভালে হৈছে আকৌ বেয়াও হৈছে কাৰণ। কাৰণ অকল ফিল্মতো ধুতি পিন্ধি কিনে শ্বুটিং কৰিব নোৱাৰি অভিনেত্ৰাই। কলেও অলপ ষ্টাইলত থাকিব লাগিব আৰু আজিলৈ আজি। আগৰে আগৰ ফিল্মবোৰ কথাটো বেলেগ আছিলে আজিলৈ ফিল্মৰ ইণ্ডাষ্ট্ৰিটো বহুত। বহুত আগলৈ গৈছে যে আমি যদি। এতিয়া যদি এটা একচন একচন মুভি দেখক। যদি আমি যদি ধুতি আৰু কুুৰ্তা পিন্ধি যাওঁ, কথাটো বেয়া আহ দেখোতেও বেয়া লাগে আৰু তোমাৰ। অডিয়েন্ঞ্চো বেয়া পাব সেইটো কাৰণেই মানে চব জোগাতে এ এটা মানে। থাকে আৰু চিটুৱেচনৰ ওপৰত পিন্ধা এতিয়া আমি চিটুৱেচনৰ ওপৰত ধৰক এতিয়া আমাৰ কৰ'বা ওলাই যাম আৰু বাহিৰা জেগাত ধৰক বাহিৰলৈ গ'লো আৰু দেশৰ বাহিৰত এতিয়াতো আমি ধুতি পিন্ধটো নাযাওঁ ভাল এটা পোচাক পিন্ধি দাম সেনেকুৱাই আৰু টিউচন লৈ কথা লয় এতিয়া কিবা পূজা চূজাত হলে অভিনেত্ৰী সিহঁতে তোমাৰ ধূতি আৰু কুৰ্তা পিন্ধিব পাৰে।
উম তাকে তাকে তাকে আৰু তোমাৰো তুমি কলাই যে তোমাৰ ফেচন আইকন তোমাৰ জ আৰু মোৰ যদি। ব্যক্তিগত ভাৱে অ জানিব বিচৰা তেতিয়াহ'লে মোৰ হৈছেটো তোমাৰ এশ্বৰীয়া ৰায় আৰু সুস্মিতা সেন্ মানে দুয়ইজনকে মই বহুত ব্যক্তিগত ভাৱে ভাল পাওঁ তেওঁলোকে মানে যিয়ে পোচাক পৰিধান নকৰক কিয় মানে ভালকে মানে নিজকে পৰিচয় দিব পাৰে বা নিজকে প্ৰদৰ্শন কৰিব পাৰে আৰু তেওঁলোকৰ যিবোৰ ভাষণ আছে ধৰা যিমান বোৰ ইণ্টাৰভিউ মই তেওঁলোকৰ দেখা পাইছো বহুত মানে ভালকে কথাবোৰ মানে। তেওঁলোকে ক'ব জানে বা ধৰা তেনেকে কিছুমান অ এ মিডিয়াই আহ সমালোচনাৰ দৰে কিছুমান ধৰাৰ প্ৰশ্ন সোধে তেওঁলোকক তেওঁলোকে সেই। প্ৰশ্ন কেইটাতো মানে খং নকৰি কেনেকে মানে অ অ দয়ালু ভাৱে মানে একেবাৰে নম্ৰ ভাৱে উত্তৰবোৰ দিয়ে সেই। টো এটা বহুত ডাঙৰ কথা হৈ পৰে মানে ফেশ্বন মানে অকল কাপোৰৰ ক্ষেত্ৰ। নহয় তেওঁলোকৰ ব্যক্তিগত ভাৱেও এটা মানে। ফেশ্বন যে আছে সেইটো মানে তেওঁলোকে প্ৰদৰ্শন কৰি দেখুৱাই সেইকাৰণে হয়তো তেওঁলোকক। মই ব্যক্তিগত ভাৱে ভাল পাওঁ।
অ এনে আজি আপুনি বহুত ভাল এটা কথা কলে ফেশ্বনৰ ওপৰত বাৰু এনে ফেশ্বনত আপোনাৰ ভাল লাগিল ন সেইটো অলপ।
অ অ দিয়া ৰাখিছো।